হেল্লো'
হেল্লো'
অঁ কি কৰি আছা?
এনেই আছো বহি কিনে, কলেজ, স্কুল এইবোৰতো চবৰে ব - বন্ধই আৰু মোৰো বন্ধ কলেজ।
তই কি কৰিছ?
মইয়ো এনেই আৰু বহি আছোঁ। কিনো কৰিবি আৰু। বতৰ একেবাৰে বেয়া ইমান বৰষুণ মাৰি আছে বৰষুণত মানে - কিছুমান জেগাতটো মানে বানপানী হৈ পৰিছে।
উম, ঠিকে কৈছ তই ভাই মানে - এই মানে এ কিবা ভাল নালাগে আৰু বৰষুণডালো জোৰকে আহিলে তো আহিলে ভালে আৰু - কমকে সেনেকে আহিলে একদম বোকা চোকা হৈ একদম - একদম সেই হৈ গৈছে চবফালে। বাকী তহঁতৰ ফালে বানপানী হৈছে নেকি?
আমাৰ এই একেলগে মানে বানপানী নাই হোৱা কিন্তু কিছুমান - আমাৰ ওচৰৰ জেগাবিলাকত হৈছে বাৰু।
উম, কি কৰিবি আৰু এতিয়া বাকী ত‌ই এতিয়া গাওঁ ঘৰত আছ নেকি?
অ গাঁও ঘৰতে আছিলোঁ আৰু আইতাহঁতৰ লগত বহি মানে আগুৰ - ফটোবোৰ সেইবোৰেই চাই আছিলোঁ আৰু আগৰ কথাবোৰো পাতি আছিলোঁ।
বাপৰে। ফটোবোৰ চাইছে মানে কিছুমানতো মানে মনত পৰিছে চাগে মুহূৰ্ত কিছুমান স্মৃতি কিছুমান।
অ সেইটোৱে। সেইটো কাৰণে মানে এলবামবোৰ ৰাখিছিলোঁ আৰু ইয়াত আহিলে মানে এলবামবোৰ - চোৱাই পৰে আৰু সেই এলবামবোৰ যেতিয়া খুলিলোঁ - এনেকুৱা লাগে যে এইটো সঁচাকৈ ম‌ইয়ে আছিলো নে, নে কোনোবা বেলেগ আছিল আগত - দেখিবলৈ এনেকুৱা লাগিছিল কি? ইমান সৰু আছিলো নে, ইমান অকমানি আছিলো নে, তেনেকুৱা লাগে।
উম, ইছ্। ঠিকেই কৰিছ তই, আৰু মানে কিবা এটা কব গলে - সৰু কথাবোৰ কিবা এটা বেলেগে আছিল অনুভৱবোৰ আৰু - আগৰতে আমি যিবোৰ ভ্ৰমণলৈ গৈছিলো ইমানতো ভালকেতো ইমান - ইমান ভালকে তো মনতো নাই, কবলে গলে আৰু এতিয়া তোৰ - সেই মুহুৰ্তবোৰ এতিয়া লাগিলে এনেকুৱা লাগে কি কিছুমান এনেকুৱা চাগে মুহুৰ্ত আছিল যিবোৰ আমি কেমেৰাৰে - উঠাব নোৱাৰিলো, ফটো হিচাপে আমি ৰাখিব নোৱাৰিলো। সেইবোৰেই আৰু কিন্তু এতিয়া যদি কবলৈ যাও এতিয়া আমি য'তে ত'তে ফটো মাৰিব পাৰো হয়নে নাই ক?
হয় আগ আগতেই এইটো সুবিধা নাছিল। মানে, আগতেও আমি আজি আজিৰ মানে দিনবোৰতকৈ আগতে আমাৰ চাগে মুহুৰ্তবোৰ বেছি ভাল লগা আছিল কিন্তু তেতিয়া আমি এ সেই মুহুৰ্তবোৰ মানে আৱদ্ধ কৰিবৰ কাৰণে একো নাছিল, কেমেৰাত কেমেৰানো সদায়নো আমাৰ লগত থাকিব নে কেমেৰাত এটা দুটা ফটোহে মাৰিব পাৰো কিন্তু যদি মোবাইল থাকিল হয় আমি সকলো ফটোৱে ৰাখিব পাৰিলো হয় কিন্তু জান আগৰ ফ টোবোৰ দেখিলে যিটো অনুভৱ হয়, আজিকালি সেই ফ ফটোবোৰ দেখিলে, মানে আজিৰ এই ফটোবোৰ দেখিলে সেই অনুভৱ নহয়।
উম' তই ঠিকেই কৈছ কিন্তু। আগতে এতিয়া মানে চা, এতিয়া চা, তই বহি আছ মই তোক ফটো মাৰি দিলো মই বহি আছো তই মোক ফটো মাৰি দিলি আমি দুটা উঠিলো ফটো এনেকোৱা, কিন্তু আগতে তোৰ এখনে ফটো উঠা সেইখনে ইমান বেছি মানে তোৰ ক'ব গ'লে প্ৰিচিয়াছ আছিল মূল্যৱান আছিল, কি ক'ম কাৰণ কিয় বহুত কিবা কিবি কৰাৰ পিছতহে এখন ফটো উঠিছিল, তাৰপিছত আৰু এখন, তাৰপিছত আৰু এখন সেইবোৰ সেইকাৰণে মানে, আগৰ ফটোবোৰৰ এটা বেলেগে এটা বুলি ক'ব পাৰি। আৰু যদি মই যদি মানে, আগৰ দিনলৈ ঘূৰি যাবলৈ কিবা সুযোগ পাও মানে ফটোবোৰ চাই আৰু তই যে যেনেকে চাইছ মইয়ো যদি চাই কিনে এনেকে ভাবো কি আগৰ দিনলৈ যাম মই ভাবো কি আগৰ দিনত ঘুৰি যাই কিনে, আমি সেই মুহুৰ্তবোৰ চাগে সিমান এটা ভালকে, তোৰ এঞ্জয় কৰিব নোৱাৰিম, কাৰণ কিয় সৰু থাকোতেই যিখিনি কৰিছিলো এতিয়া চাগে সেই মূ দিনলৈ গুচি গ'লে আমি চাগে নোৱাৰিমে হয় নে নাই ক?
হয়, মানে আগৰ আগৰ পৰিস্থিতি আৰু এতিয়া নাই আৰু আমি মানুহবোৰো সলনি হৈছো পৰিৱেশে আমাক সলনি কৰি পেলাইছে আগত এ সৰু কালত আমাৰ মনটো সঁচাকৈ ক'বলৈ গলে ভাল আছিল, চাফা আছিল, কিন্তু এতিয়া মানে মানুহৰ অ পৰিৱেশত আহি ডাঙৰ হৈছো, আমি সকলোবোৰ কথা বুজা হৈছো মা, সেই সৰুকালৰ মনটো এতিয়া নাই। আমি মানুহবোৰো সলনি হৈছো। আৰু আগৰ ফটোবোৰ এনে মানে দেখিলে আ এনেকোৱা লাগে আমি যদি সৰুৱেই হৈ থাকিলো হয় আমি ডাঙৰ যাতে নহলোৱেই হয়, তেনেকোৱা লাগে
উম, তই ঠিকেই কৈছ দেই, এইখিনি কথা মানে একদম ভাল কথা কৈছ এইখিনি। আৰু মানে, যদি ক'বলৈ যাও তোৰ আগৰ তহঁতৰ মানে আগতে আৰু ৰেডিঅ' আছিল নে ঘৰত?
অ', আমাৰ ঘৰত আছিল ৰেডিঅ', এ মাহঁত অ পেহী আইতাহঁত তেওঁলোকে মানে ৰেডিঅ'টো ৰাখিছিলে আৰু লগতে ৰাখি ৰাখিছিল আৰু টাইমবোৰ মানে, মনত ৰাখিছিল কি কোনটো টাইমত, কোনটো অনুষ্ঠান দিব আৰু সেই অনুষ্ঠান নিজৰ প্ৰিয় অনুষ্ঠান হিচাপে মানে টাইমৰ লগত বাঢ়ি যাব মানে একেলগে
সেইটোৱে ৰাতিপুৱা যে, মানে মই শুই থাকোতে মোৰ এইখিনি মনত আছে আৰু আইতাক ককাহঁতেও কৈ থাকে ৰাতিপুৱা, বোলে ছয় বজাতে, মই উঠো উঠি কিনে বোলে, আইতাহঁতৰ লগত বৰগীত শুনো সেইখিনি সময়টো বৰগীত দিয়ে। আৰু এনেকে গধূলিও এটা সময় থাকে, সেই সময়টোত আকৌ বৰগীত দিয়ে এনেকে বস্তুবোৰ দিয়া আছিলে, আৰু আমি একেলগে বহি শুনা আছিলো। মই বোলে, বহুত শুনি ভাল পাইছিলো মানে আইতাহঁতে কোৱা মতে, আৰু আৰু এতিয়া চা, তই এতিয়া দেখিবলৈ পাবি ৰেডিঅ' নাই ৰেডিঅ' নায়েই একদম কমি গৈছে, একদম মানে, একদম নায়েই আৰু ক'ব গ'লে। কিন্তু আগৰ দিনত ৰেডিঅয় আছিল আৰু
তাকেই আৰু মই এটা কথা লক্ষ্য কৰিছোঁ ৰেডিঅ'টো নোহোৱাৰ পৰা মানুহৰ মানে এ কল্পনা কৰা শক্তিটো অকমান কমিছে মানে আগত কেনেকুৱা আছিল ৰেডিঅ'ত টোত আমি অকল শব্দবোৰ শুনো মাতবোৰ শুনো আৰু সেই মাতবোৰ যে থাকে, ৰেডিঅ'ত যিবোৰ মানুহে মাত দিয়ে সেইবোৰ মানুহ কেনেকুৱা হ'ব পাৰে আমি কল্পনা কৰা আছিলোঁ মাহঁতে কল্পনা কৰিছিল কি এই মানুহজন চাগে এনেকুৱা হ'ব মাতটো এনেকুৱা তো দেখাতটো এনেকুৱা হ'ব এনেকুৱা লাগিছিল কিন্তু আজিকালি টিভিত আমি বা মোবাইলত একদম মানে দেখিবলৈ পাওঁ আৰু তেতিয়াৰ পৰা আমি সকলো বস্তু মানে গভীৰতাৰে চাবলৈ নাজানো নিশিকিলোঁ এতিয়া কিন্তু ৰেডিঅ'ত কেনেকুৱা আছিল মাতটো যেতিয়া শুনোঁ বা কিবা বস্তু টো কিবা এটা গল্প কৈ আছে গল্পটো আমি মনতে মানে কল্পনা কৰোঁ ধাৰণা কৰোঁ এইটো জেগা চাগে এনেকুৱা হ'ব আৰু সেইবোৰে আমাৰ কল্পনা শক্তিও বঢ়াইছিল
উম তই ঠিকেই কৈছ দেই এইখিনি কথা আৰু এতিয়া যদি ক'বলৈ যাওঁ আগৰ দিনৰ কথাবোৰে অলপ বেলেগ আছিল আগত এতিয়া চা তই মই যদি ওলাই যাও আৰু মোৰ বন্ধু বান্ধৱীৰ লগত তেতিয়া সবে মোবাইল ফোন টো ওলাই লয় উলিয়াই লৈ কিনে মানে চাই মানে অলপ টাইম পাঁচ মিনিট মান কথা পাতিব পাঁচ মিনিট মান কথা পাতি কিনে আৰু সেই সোপা চাব ধৰিব আৰু চাব ধৰিব এইটো সেইটো এতিয়া আগৰ দিনত তেনেকুৱা নাছিল মোবাইল ফোন নাছিল একো নাছিল চবেই চবৰে লগত কথা পাতিছো কিন্তু আজিকালি এনেকুৱা নহয় এ বেলেগক ক'লে কি হব মই নিজে তেনেকুৱা মই নিজেই তোৰ মোবাইল এনেকে চাই ফুৰো বা ক'ব গ'লে মানে মানুহক টাইম নিদিও মা দেউতাৰ লগত কথাও নাপাতো মা দেউতাও একে মবাইলটোকে চাই থাকে কিন্তু আগতে তেনেকুৱা নাছিল সেইটো এটা ভাল আছিল আগতে মানে স্মৃ স্মৃতি বোৰ মানে এটা এটা মুহূৰ্ত মূল্যবান আছিল আৰু আৰু প্ৰতিটো বস্তু স্মৃতি হয় মানে ৰৈ গৈছিল কিন্তু এতিয়াৰ কথা যদি আমি ক'বলৈ যাওঁ এতিয়া তোৰ সেনেকুৱা নাই চবে মোবাইলটোতে ব্যস্ত হৈ থাকে মোবাইলটোতে চবৰে কাম মানে মানুহৰ কাৰণে সময় নোলোৱা হৈছে মানুহৰ এইটো তই লক্ষ্য কৰিছ মই
বহুবাৰে কৰিছোঁ এইটো লক্ষ্য আৰু মানে কি হৈছে সেই একতা ভাৱটো নাইকিয়া হৈছে আমি সৰুতে আমাৰ আইতা ককাহঁতৰ লগত সাধু কথা শুনিছিলোঁ আৰু সাধু কথাবোৰ শুনিও ভাল লাগিছিল আৰু মানে সেই সৰুকালৰ বস্তু এতিয়া নাই আৰু আৰু এতিয়ানো সৰু ল'ৰা ছোৱালীবোৰক দেখিছ নেকি তই কি মানে আইতা ককাহঁতৰ লগত সাধু কথা শুনিছে বা ডাঙৰ কোনোবা মানুহ লগত সাধু কথা শুনিছে নাই আজিকালি সৰু ল'ৰা ছোৱালীকো মানে মোবাইল দিহে থৈ দিয়ে।
উম তই ঠিকেই কৈছ কিন্তু দেই আগৰ দিনত মানে তোৰ এইটো এটা ভাল আছিল কি চবেই মানে হে কৰিছিল কিন্তু এতিয়া সেইটো নাই আৰু এতিয়া সেইটো জামানা নাই আৰু সেইটো নাই। তো ক'ব গ'লে আগ এতিয়া স-সাধুকতা নুশুনাই। আইতা ককাসকে উল্টাকে সেই ল'ৰা ছোৱালী বোৰে সাৰু কথা সাধু কথা শুনাব তোৰ মোবাইলটো দি কিনে বা মোবাইলটো অন কৰি কিনে। কিন্তু আগতে আমি কিমান শুনিছিলো এইবোৰ কিন্তু আজিকালি আৰু ল'ৰা ছোৱালীক শুনিবৰ টাইমে নাই আজিকালি সৰু সৰু ল'ৰা ছোৱালীৰ কিবা এটা খাবলৈ হ'লে তোৰ মোবাইলটো লাগিব মোবাইলটোত কিবা এটা চাবলৈ দিব লাগিব তাৰ পিছতহে খাব। কিন্তু আগতে তেনেকুৱা নাছিল আগতে এনেকে খেল ধেমালি কৰি কিনে ভাত খাইছিল বা এনেকুৱা খাইছিল আৰু ক'ব গ'লে তোৰ আইতাহঁতে খাত ধু স সাধু কথা শুনাই তাৰ পিছত সাধু কথা শুনি কিনে আমি খাইছিলো ভাত। এনেকুৱা আছিল কিন্তু এতিয়া মানে সময়বোৰ সলনি হল। এতিয়া বহুতেই বেছি সলনি হল এই মোবাইল ফোনটো আহাৰ পৰা। কিন্তু আমি যে এইবোৰ কৈ আছো এনেকে মোবাইল ফোন মোবাইল ফোন। কব গলে মোবাইল ফোনৰ ভাল দিশো আছে আমি খালি কেনেকে ব্যৱহাৰ কৰো সেইটো আমি জানিব লাগিব। যদি আমি নাজানো কেনেকে ব্যৱহাৰ কৰো তেন্তে আমাৰ কাৰণে এইটো বেয়া চব বস্তুৱে তেনেকুৱা ভাল দিশ থাকে আৰু বেয়া দিশ থাকে। আমি ব্যৱহাৰ কৰিব জানিব লাগিব। এনি টাইম মোবাইলটো চাই থাকিলে নহব আমাৰ মানে
যিখিনি টাইম আমাক লাগে আৰু চাবলৈ যিখিনি ইম্পৰ্টেণ্ট কাম সেইখিনি কৰিব লাগিব বাকীখিনি সময় আমি পৰিয়ালক সময় দিব লাগে আৰু মই ভাবো আৰু এইখিনি কথা হয়নে নাই।
হয় একেবাৰে কিন্তু ঠিক কথা কৈছ তো মই ময়ো একেধৰণে ভাবোঁ। মোবাইলটো উলিয়াইছে কিবা এটা ভাল কামতে উলিয়াইছে আমি এইটোত এইটো বস্তুত মানে কি কি আমাৰ জগতত কি হৈ আছে আমি তৎক্ষণাত বস্তুবোৰ পাই যাওঁ আগতে সেই বস্তুটো নাছিল আগতে বাতৰি পাবলে এদিন ৰখিবলগীয়া আছিল কিন্তু এতিয়া মানে সেইটো নাই এতিয়া মোবাইলত আমি বাতৰি পাবলে অ মানে আজি এতিয়া ঘটনা ঘটিছে অলপ টাইম পিছত মানে ঘটনাটোৰ বাতৰি আহিলে। তেনেকুৱা সেই সেই বস্তুবোৰৰ কাৰণে মোবাইলটো ওলোৱা গৈছিল কিন্তু মানে মানুহে সেইটো বস্তু ভালদৰে ব্যৱহাৰ কৰিব জনা নাই আৰু শিশুবোৰকো মানে মোবাইলৰ সংগ পাই মানে শিশুবোৰে খেল ধেমালি কৰিবলৈ পাহৰিছে কিছুমানৰ কথোপকথন ওলোৱাই নাই। কিছুমান ল'ৰা ছোৱালীক মানে সৰুৰে পৰা মোবাইলটো দেখি দেখুৱাই থৈ দিয়ে আৰু কথা ক'বলৈ নাজানা হৈ থাকে। তেনেকুৱা মানে আগৰ পৰিৱেশ টো নাইকিয়া হৈ গৈছে মোবাইলটো যদি ভালদৰে ব্যৱহাৰ কৰিব জানে তেতিয়া বহুখিনিয়ে শিকিব প পাৰে মানুহে।
উম তই ঠিকে কৈছ। ভালদৰে ব্যৱহাৰ কৰিব জানিব লাগিব তই বোলে এনে অভাবত বোলে গেম খেলি থাকিলি মনোৰঞ্জনৰ কাৰণে ভিডিঅ' চাই থাকিলি এইটো নহয়। অ তই চাব লাগিব এনেকুৱা এটা কিবা এটা সময় উলিয়াই লৈ কিন্তু যেতিয়াই তেতিয়াই এ বেলেগক ক'লে কি হ'ব মই নিজে তেনেক কুৱা ভাবোঁ মোবাইলটো পাঁচ মিনিটৰ কাৰণে চাম বুলি কিন্তু নাই কেনেকে দছ মিনিট হয় কেনেকে আধা ঘন্টা গুচি যায় কেনেকে এক ঘন্টা হৈ যায়। গমকেই নাপাওঁ। সেইবোৰে মানে বহুত বেছি তোৰ দিগদাৰ কৰিছে আৰু আমাৰ জীৱনত। মই ভাবোঁ ত' এতিয়া সেয়াই আৰু মই আশা কৰোঁ আৰু কি যাতে চবে এনেকে সেই কৰে।
অঁ সেইটোৱে আৰু ঠিক আছে তেন্তে এতিয়া ৰাখোঁ পিছত আকৌ আলোচনা কৰিম।
উম ঠিক আছে।